হেল্ল' অহ, অ', পাইছো পাৰিছো আহ শুনাচোন হেৰি কথা এটাৰ কাৰণে ফোন কৰিলো। অ'। আমি মানে বনভোজ প্লেন কৰিছোঁ দেই। হ মাজ জানো বাৰু আমি অ', উইন্টাৰ চিজনতে হয় ঠাণ্ডা হয় পিকনিকটো কিন্তু এইবাৰ মানে অকমান কেচ ষ্টমেলাই এইবাৰ মানে আমি জেগা এডোখৰ পাইছো। জেদা জেগাডোখৰ মানে বৰ ধুনীয়া। আৰু মানে অকমান বৰষুণৰ ছিজনো হৈ আছেতো। মানে তাতে ব তৰ মানে বৰ ভাল।
অ', অ'।
সেইকাৰণে আমি মানে প্লেন কৰিছোঁ যে সৰুকৈ আৰু বনভোজ এটাকে কৰিম বেছি সি মানে হয় আৰু সৰুকে, মানে ধৰা আহি তোম মাৰ অ সৰু গেছ- গেছৰ বাৰ্ণাৰ টো পাই যে, কিনিবলৈ, উম, ত' সেইট টো লম এ, তোমাৰ মেগী চেগ ই বনাই খাব পাৰিম আৰু তাতে অ অকমান পাহাৰীয়া নিচিনা নাইচ জেগা হয় ত মানে তাত ভাল লাগিব মুকলি বতাহ আৰু পিকনিক মেট খন লৈ যাম তাৰ পিছত মোৰ তাত পিকনিক বাস্কেটো আছে তাতে অকমান শুকান বস্তু ধৰা অ উম চাহ বা হেৰিত তুমি এনে কি খাই ভাল পোৱা কোৱাচোন সেয়া ল'ম
চিপছৰ পেকেট ল'ম
চিপছ আপে অ অ অ অ অ অ অ সেই সেয়া লম আৰু ভাবিছো বা মই ভিন্দৌ তুমি তাৰ পিছত আমাৰ দাদা পাপু দাদা তাৰাছ পিছত তেনেকে আমি সকলো বাচ্ছা পাৰ্টি তো থাকিবই
অ ভালে লাগিব তেতিয়া অ আৰু হেৰি কৰিব পাৰি নহয় বুইছা মানে তাত বাৰু সেইখিনিয়ে বনাই খাব পাৰি আৰু ঘৰতো বনালৈ যাব পাৰি নহয়
অ অ সেয়াও পাৰি মানে কোৱা
তোমাৰ হত কেচতে এনেকে লৈ যাম পোলাও বনাও
উম উম উম বঢ়িয়া
অ শুকানূৰ্তি তাৰ পাছতে তোমাৰ আলু ভাজি আৰু মাংস হা তাত মানে এনেকুৱা মুকলি জেগাত মোৰ ভাল লাগিব না তাৰ মানুহ সৰহ হলে এৰি খুব এটা ভাল লাগে
উম সেইটোৱে আৰু একদম মানে পৰিৱেশটো ভাল মানে জেগাডোখৰ বিচাৰি ওলালো এ সেইয়ে বনভোজ তাই টাইপৰ নিচিনাকে কৰোঁ বুলি ভাবিলো আৰু আমি কেইটাই আৰু
অ অ ঠিক আছে
ইহঁতেও খেলা ধূলা কৰি
অ ভাল পাব ন তেতিয়া তিয়া অ, আৰু তোমাৰ এতিয়া যি গৰম পৰিছে নে, অকনমান মানে ওলাই গ'লে মন্ত
মনটোও ভাল লাগে, তাকে বাকী এনেই তুমি কৰিলানে যোৱাটো বছৰ ঠাণ্ডা দিনত
যোৱাটো বছৰ মানে মোৰ যোৱা নহলে বুইছা? যাম বুলি তোমাৰ একে ভাবিলোঁ প্লেনো বনোৱা হ'ল তাৰ পিছতে তোমাৰ ঘৰ ত মানে প্ৰব্লেম এটা আহি গ'ল
উম
কে তোমাৰ আকৌ চব কেঞ্চেল কৰি কৰি দি
অ' হ, হয় নেকি? এইটো হয়
সেই দুমাহ তিনিম মাহ মানৰ পিছতহে মই কিন্তু গৈছ গ'লো কিন্তু মানে যেনেক ভাবিছিলো তেনেক
তেনেকে নহ'ল, আৰু এই হয়, দিয়া কেতিয়াবা তেনেকুৱা হয়, প্লেনিং বিলাক আমি ভাবাত ঠিকে ভাবো কিন্তু ভাব মতে
নহয়, নহয় কিন্তু আমি হেৰি কৰিলো দেই ঘৰত একো বনাই নিয়া নাই বুইছা তাতে গৈ পেলাই মানে এনে ব মানে বনুৱা জেগা আছে।
অহ, অ'।
আৰু বহুত মানুহ হয়, তোমাৰ এই‌ জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বহুত মানুহ‌ হয়, বহুত বাৰ তোমাৰ জেগা পাবলৈ দি
পাবলৈ দিগদাৰ কিন্তু কে কেতিয়াবা কি হয়, জানানে? কেতিয়াবা মানে এনেকুৱা হয় যে বেছি মানুহ থাকিলেও বৰ এটা হাল্লা হৈ যায় ন
অ'
হাল্লা হয়, অ', কোনো নুশুনে আকৌ গান বিলাকো পচন্দ নহয়, আৰু কিছুমানে খাই কৰি লয় হাল্লা হয়, ন? ত' মানে এনেকুৱা ভাল লাগে মানে বহুত ডাঙৰ জেগা এ এটা দুখ এ এ এডোখৰ জেগাত আমি আছো আৰু আমাতকে আৰু বহুত দূৰত মানে আছে মানুহ কিন্তু অকমান দূৰত তেনেকুৱা কিন্তু কেতিয়াবা কি হয়, মানে জেগাখনত থেপাথেপি কে বহুত কেইটা পাৰ্টি আহি যায় ন
অ', আহি যায় আহি যায় আৰু মানে তোমাৰ তুমি কি বনাইছা এই তোমাৰ কাষৰ খিনিও দেখি থাকে ন আৰু তেনেকু ভাল নালাগে, কিবা এৰি খাবলৈ ভাল নালাগে, আৰু দিবলৈও তোমাৰ জোখত নিয়া হয় ন, বোলে আমি কিজনক আনে এনেকে লৈ গ'ল ত' তাৰ পৰা তোমাৰ দিবলৈও নহয়, এৰি খাবলৈও ভাল নালাগে। আমি মানে সেই যাম-যোৱাতটোতো আমাৰতটো কেনচেল হ'ল, এতিয়া তাৰপিছত মানে সেই দাদাৰ লগৰ কেইজনে মানে পুতুকে ক'লে দেই ঘৰ প্ৰব্লেম যদিও হ'ব আৰু এতিয়াতো অকমান ভাল হৈছে। যে ওলা আমাৰ লগতে ওলা, তহঁতৰ মন তক ভাল লাগিব এনেকে ক'লে আৰু ৰাধাও ক'লে এ কোন হ'বলা। গৈ আহো অকনমান মনতও ভাল লাগিব, তেনেকে কৈ তাতে বনাই কৰি খাই কৰি তোমাৰ সেই গধূলা গধূলা আহিছোঁ আৰু।
অহ, ভাল ভাল। এনেকে ওলাই কৰি গলেও বা আহ হঠাতে ধৰা উম, মানে মই কি ভাবো ধৰা পিকনিক বস্তুতটো ন যে ঠাণ্ডা দিনতেই যে কৰিব লাগিব ক নহয়, মানে যাৰ যেতিয়া যি সুবিধা আৰু। মন গল অকমান পিকনিক টাইপ কৰিব কাৰণে গ'লো ভাল লাগে। তেতিয়া দেই মন চন বিলাকৰ ভাল লাগে।
মানে মনটো অকন মুকলি হয় তুমি ঘৰতে সদায় সোমাই থাকিলে মানে মন এ ভাল ভাল লাগে কেতিয়াবো কিছুমান টেনচনো আহি যায় ন' ওলাই গ'লে তোমাৰ মনতটো এনেই ভাল লাগি
মনটো এনেই ভাল লাগি যায় সেইটোৱে। আৰু ধৰা তোমাৰ কি হয় উম, পিকনিকত আমি যেতিয়া গ'লো গৈ পেলাই অহ ফূৰ্তি কৰিলোঁ খেলিলোঁ। কৰিলো এ সেইখিনিও ভাল লাগে ন নতুন নতুন গেমছ খেলিলো সেইবিলাক
অ', উম, আৰু তুমি মানে ফোনতে তুমি যিমানে ফোনত কথা নাপাতা এতিয়া গোটেই খিনি একে একলেগে বহি পেলাই মানে কিবা এটা কথা পা যায় ন, বোলে ইজ-অহ ইজনক কথা তেওঁ কি ভাল পায় বা তেওঁ কি খাই ভাল পায়। কত গৈ ভাল পাই, এ সেইবিলাক মানে ভাল লাগে আৰু গমো পোৱা যায় বোলে তেওঁৰ পৰিয়ালৰ এই মানুহজনে কি ভাল পায়।
উম, সেইটোৱে। আৰু অহ, আজি আজিকালি নহয় এনেকুৱাবিলাক বেছিকৈ হৈছে মানে মই দেখিছোঁ আৰু। আমাৰ ইয়াতে বেছিকে চলি আছে। চে তোমাৰ হেৰি অহ, মানে মানুহে ঘৰৰ পৰাই সেই তুমি যে ক'লা এনেকে হট কেচত লৈ লৈ আহে বা কিবা সবে মানে পটলাগ টাইপৰ নিচিনাকে কৰে হা, মানে ধৰা নিজৰ সবৰে ঘৰৰ পৰা আজি ধৰা মই চিকেনটো লৈ গ'লো কোনোবা বেলেগে ধৰা পোলাওতটো লৈ আহিলে সেই তেনেকুৱা আৰু। অহ, আৰু সেই যে বনাই খোৱাৰ যি টো মনে চিষ্টেম সেইটো মানে কিবা নাইক কীয়া হৈ হৈ গৈ আছে নেকি মই তেনেকুৱা অকমান ফীল কৰিছোঁ বস্তুটো, কাৰণ তোমাৰ কি থাকে জানানে? উম, উম, ধৰা বনাই কৰি খালা মেলিলা, তাৰ পিছত সেই বাচনবিলাক আকৌ সব ল'ড কৰা ধোৱা-পখলা সেইবিলাক কোৱা তাত এহ, হেৰি নাথাকে বলা ল'ড এটা নাথাকে হবলা, তাছত সেই আকৌ কিছুমানে সেই খাই কৰি লয় তাৰছত খাই কৰি গম এই নাপায় ৰান্ধনীয়ে খাই কৰি লয়, অ' এইবিলাক মানে আজিকালি নচ
নচলে নচলে, আৰু ৰান্ধনীয়ে তোমাৰ খাই লোৱাৰ পিছ ছত বাকী ৰাইজে মানে খাবলৈ পাইছে, নেপাইছে
অ', গম নাপায় আৰু, এইবিলাক হাল্লা চাল্লা হয় যে, আৰু তেনেকুৱা কেচ ঢেৰ হৈছে আ
হেই দেেই বহুুৰ হছে বহুুৰ হছে
অ', তাম আমাৰতো ইবাৰ মানে কি হৈছিলে, আমাৰ অফিচৰ পাই অ', এনেকে গলোঁ, উম, তাৰছত আৰু আমাৰ বাইদ ৰাক িয় কলে যে নালাগে ে কোনে আকৌ বাচন চাচন ধোৱাৰ এইবিলাক হেৰি কৰি থাকিব মানে আমি ষ্ট্ৰেছটো কমাবলৈ গৈ ছো, হয় নাই? আকৌ যদি তাতেই যদি ষ্ট্ৰেছ থৈ যায়, দেন কি মানে লাভ হ'ব আৰু ন? পিকনিকতে বোলে ষ্ট্ৰেছ কমাবলৈ কাৰণে প পিকনিক গৈছো আকলৌ যদি পিকনিকতে ষ্ট্ৰেচ হৈ যায় তেতিয়াতো লাভেই নাই কিয় আহিলো
এলেহুৱা নিচিনা লাগে আৰু।
বনাই খালে ভাল অহ, ঘৰ যদি বাচন-চাচন ধুব বই লাগে আ খ চা খলি দিবই যদি লাগে ন ঘৰত বাকী কি তেতিয়া আমি মানে কি কৰিলোঁ যিখন মানে উ আমাৰ ৰেজৰ্টে আছে দিলে ডাঙৰ কিন্তু মানে ৰেজ খনে পুৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ ওচৰত আছিলে ধুনীয়া বতাহ আৰু মানে পৰিৱেশটোৱে ভাল মানে তাত মানে আমি মিউজিক কল চেয়াৰ খেলিলোঁ। অহ, তাৰ পিছত নি যে দামচাৰছ খেলিলে লো অহ খেলা-ধূলা কৰিলোঁ। অ তাৰপিছত তোমাৰ খিনি খানা বনাব লগা আছিলে সেইখিনিয়ে তাহাঁতকে কৈ দিছো যে আমি ইয় ইয়া খাম আ-আমাক সিনিখি দি দিলে হয় সেইমতে তাহাঁতে খানা বনাইছে আহ ত সেয় আৰু আৰু
সে আাক এদিন তোমাৰ এনেকুৱা লাগে এদিন মানে কাম নকৰাকে কেতিয়কা খাবলৈ মন ন না আৰু তোমাক নিজে বনাই খাত মানে বেলেগৰ হাতেৰে
বেলেগৰ হাতৰে অ সেইটোোৱে সেইটোোৱে কিন্তু যিটো আগৰ দিনৰ যিটো মানে পিকনিক আছে ছিলে ধৰা নিজে কুটি বাচি বিলাক যে বনাই কৰে ন সেইটোৰো কিন্তু আমেজটো এটা বেলেগ কিন্তু সেই খিনিয়ে সেইিন িনি মানে তুমি নিজৰ মানুহখিনিৰ ভিতৰত তুমি কৰিব প প এতিয়া সমস্ত অ সমস্ত যে তুমি মানুহ লৈ যাবা অফিচৰ ন চবৰে মানে চিন্তাধাৰাবিলাক অকন বেলেগ বেলেগ নাথাকে জানো এই কিছুমানক এ কিবা এটা কাটিব দিলেই বোলে মুখখনে খুলাই দিলে বা বেয়াই পালে আৰু তুমি অকলে কৰি থাকিব লাগিব বেলেগ বিলাকে এনেই ঘূৰি থাকিব অ একদম িক ঠিক কথা কৈছা
মিলি কামটো কৰি খাই হাত মান বেি ভৰ দিিল
অ সেইটোযৱে মানে নিজৰ মানুহখিনিৰ লগত হ'লে সেইখিন নাই এই লাগি ভাগি দিলো হাতে চাতে ন এ বেলেগ মানুহকো লো কৰি আক এনেক একে সময়তো পইচা চইচা দিছো মই আকৌ সেয়াও কৰিম নে আৰু আৰু মানে লড ত মানে বেলেগ মানুহৰওপ লোডটো বেছিকে পৰে
পৰি যায় অ আৰু তেনেকুৱাত মানে তোমাৰ সেই ৰান্ধনী গৰাকীও মানে ভাল ন ভাল নাপায় আৰু আৰু তেওঁ বনোৱাাতটোও তেতিয়া বেয়া হৈ যায়
বেয়া হৈ যায় তেতিয়া তাকে স কাৰণোনে আজিকালি সেই বস্তুটো কমি কমিছে মানে সেই নিজে নিজে যাই নিজৰ মানুহ খিনিৰ লগত যাই আহ হয়তো ঘৰৰ পৰা কিবা কিবি বনাই লৈ আহে নহয়তো সেই ৰেজৰ্ট ততে অৰ্ডাৰ দি দিয়ে মানে ৰিলেক্স হ'বলৈ ৰাল
যায় আৰু
উম
এ সেয়াই এতিয়া তোমাক ক'লো জনালো কথা
অ ঠিক আছে দিয়া আমি একেলগে যাম বাৰু
একদম ড ডেট চছেট বিলাক তোমাক আকৌ এবাৰ মই জনাই দি ডিম ফিক্স হ'লে হা অ অ যাব অ অ জনাই দিবাচোন মই তথাপিতো কম দাদাকো কম আৰু অ হেৰি তোমাৰ মেনু চেনু বিলাকো ৰেডি চেডি কৰো অ স আমি কিেইটাই আৰু দে ওল মেদিন ঠিক আছে দিয়া ৰাখিছো দেই অ অ বাই উ হয়েই